হেল্ল'। মাত মাত আহি আছে ন।
আহিছে আহিছে ক কি কৰিছ।
এনেই বহি আছোঁ কোৱা। তুমি কি কৰি আছা পঢ়ি আছা চাগে একদম চুকা মানুহ।
তাকেতো মই এতিয়া নচাত থাকিব লাগিছিলে মোক নচাই কন্টেক্ কৰা নাই আকৌ।
ক'ত থাকিব লাগিছিলে।
নাছা।
অ নাছা এই নাচা চাচা এনেই কৰি দিয়া তুমি এইবিলাকতো। কি কও তোমাৰ বাচ্ছাৰ খেল এইবিলাক।
ইউ চুতকিমে হে হে।
হু হু হু হু হু ওম। আছোঁ দিয়া তুমি ক'ত। মই ঠিকে তোমাৰতো আৰু বেয়া ন। নেকি আৰু পঢ়ি বহি চাগে টেবলেট চেবলেট লৈ আছা নেকি ভিটামিনৰ।
ওহ ওহ এইটো বেছি হৈ গ'ল।
ৰাতি কেইটা লাগে পঢ়া দুটাত।
এই গোটেই ৰাতি পঢ়োঁ। চৌবিশ ঘণ্টাৰ ভিতৰত পঁচিছ ঘণ্টা মই কিতাপেই মেলি থাকোঁ।
তাকে মই একদম ভাৱিছিলোঁ থ্ৰী ছিক্সটি। ফাইভ ইনড্ৰেড টুৱেন্টি ফৰ ইনটু চেভন।
মই দে এতিয়া তোমালৈ ফোনৰ। মানে ফোনটো যে ৰিচিভ কৰিছোঁ টাইটো উলিয়াইছোঁ সেইটো তুমি ভাবা তুমি কিমান মানে।
কি কম আৰু মানে মই মানে আৰু ধন্য হৈ। গ'লো আৰু দে আপোনাৰ লগত কথা পাতিব পাইছোঁ আৰু।
সেইটোয়ে বে বেলেগে মোৰ লগত। কথা পাতিবলে এপইন্টমেন্ট লব লাগে।
তাকে মই। ভাবিছিলোঁ এটাই এপইণ্টমেণ্ট লৈ লওঁ নেকি, তাৰপিছত এতিয়া আৰু মানে লগৰ বুলি ডাইৰেক্ট ফোন মাৰি কি বাৰু।
তাকেই তোমাক মই সেইটো চান্স দিছোঁ আৰু যে এপইণ্টমেণ্ট ল'ব নালাগে লগৰহে হ'ব পাতি দিম কিনো।
মানে বেলেগে মানে এপইন্টমেন্ট ল'ব লাগিব।
হয় দিয়া‌ হা হা হা। হে কি খালা?
একো খোৱা নাই এতিয়া চাহ খাই আৰু উঠিছোঁ অলপ দেৰি।
কিয় ডাইট মেইনটেইন কৰিছা নেকি?
ডাইট। মই ডাইট শুকাই আছো অলৰেডি ডাইট আৰু মেইনটেইন কৰিলে মৰিয়ে যাম আৰু।
থাকি বতাহত কোনোবাদিন উৰি যোৱা বুলি ভয় হয় মোৰ।
ইমান তেনচন লব নালাগে মই বান্ধি লও নিজকে।
হয় নেকি, মই অকৌ মানুহজনী ভাল যে চবৰ কথা ভাবো ন পঢ়াৰ মাজতে দুই- তিনিমিনিট উলিয়াও মানে ভাবো কথাবোৰ।
আৰে, এনেকুৱা কৰিব নাপায় পঢ়াত টাইম ৱেচট হয়। দুই মিনি মানে কিমান ছেকেণ্ড ওৱান টোৱেণ্টি ছেকেণ্ডচ বাপৰে ৱান টোৱেন টি ছেকেণ্ডত আপুনি কিমান মুখস্থ কৰিব পাৰে। তুমি ইমান পঢ়িব পাৰিব মানে তুমি ইউ পি এছিটো ওলাই দিবা আৰু
ইউ পি চি মই টপ ওৱান ৰেংকত যাম, টপ কৰিম।
এ আয়াৰ ৱান।
ইমান ইনছাল দিয়াটো ভাল কথা নহয়।
এনেকা হলে এনেকা যে হলে মোদী আহিব ডাইৰেক্ট তোমাৰ ঘৰলৈ।
আহ।
মামা আহিব।
আহ মামাই মোৰ গামোচা পিন্ধাব মোক। ঘড়ী দিব, নেগবুক দিব চব দিব।
মামাই তোমাৰ লগৰ লগে ফুৰিব।
তাকে, মামা মোৰ লগত নহয় ম মোক মামাই লগত তই ফুৰাব।
সেইটোৱে আৰু মানে কোনদিন বিচ খাপ আৰু ক গুজিলো আৰু।
সেইটোৱে আৰু।
আৰু ভাবা। আৰু আৰু মানে কোৱা আৰু তুমিতো কেৰিয়াৰ মানে বহুত কিবা -কিবি ভাবি থাকো চাগে অলপ। আমি মানে গাধাবিলাক মানুহকো অলপ মানে শিকাই দিয়া।
তেনেকে কব নাপায় কিন্তু দেই। তেনেকে একো ভবা নাই আৰু কিনো আৰু এতিয়াচোন তোমাৰ চবতে বেছিভাগ এডমিশন হ'লেই মই চি ইউ ই টিতো এপ্লাই কৰিছিলোঁ। চ চি ইউটি এপ্লাই কৰিলো ঠিক আছে। তাৰ বাৰু এটা একজাম হ'ল, ইমানটা মানে ঠিক থাক গৈছে আৰু। ভবা মতে যদি ৰিজাল্ট হয় তেতিয়াতো বেলেগ কথা বাৰু সেনেইতো কি হব ভবা নাই। বাকী তোমাৰ নিটটো এপ্লাই কৰি থৈছো।
বা!
যদি হয় তাৰপা আক তেনেকে এণ্ট্ৰেন্স, নিটটো কেলে লিক হোৱা নাই জানো পেপাৰ? ত মানে আকৌ মানে দিবলৈ এইবোৰ পঢ়িবলৈ এটা ইচ্ছাই যোৱা নাই মানুহৰ।
অ ইটো কি কয়? আকৌ ৰি একজাম হোৱা নাই নেকি ন মই হৈ গল বুলি শুনিছিলো নেকি অ নাই হ নাই হ ন নাই হ।
উম নাই হোৱা তেনেকে আৰু পঢ়ি আছো কিনো আৰু ভাবিছো। অলপ উম তেনেকুৱাতো গ'ল নাই মানে। পঢ়ি যাওঁ আৰু- ভাল যাগাত চাকৰি এটা ল'ব পাৰোঁ। পেৰেণ্টছক হেপি কৰিব পাৰোঁ। বাকী তোমাৰ পঢ়া শুনা কেনেকুৱা চলি আছে?
মোৰ পঢ়া শুনা আৰু এতিয়া টুৱেলভ পাছ কৰিলো আৰু যেনে তেনে- ৰ্ফাষ্ট এটেমটোত টুৱেল্‌ভ ওলাই দিলো মানে, কিমান ডাঙৰ কথা ভাৱিছা?
হোঁ, হোঁ, হোঁ কি?
টুৱেলভ ফাৰ্ষ্ট এটেম্পটত্‌ ক্লিয়াৰ কৰি দিলোঁ আৰু ভাৱিছোৱা আৰু কিমান ডাঙৰ কাম কৰিছোঁ। ভইচৰ মাত নাই
এনে ঠিকে আছে, একো নাই। তোমাৰ একেবাৰতে পাছ কৰা সমান কেতিয়াও নহয় ন' লাগিলে সেইটো যেনেকুৱাকে পাছ কৰক।
তাকেটো আৰু ৰ্ফাষ্ট এটেম্পত ওলাই দিলো আৰু যেনে- তেনে চিক্সটি এইট ৰ্পাছেণ্ট
উম তাকেই দিয়া। বাকি এতিয়া কি পঢ়িম বুলি ভাৱিছা?
এতিয়া, ত' ফাৰ্ষ্টত মইতো ভাবিছিলোঁ হেৰি ডিফেঞ্চে, ডিফেন্স লাইনত যাম বুলি ত' ৰ্ফাষ্টত মই ভাৱিলোঁ এন ডি এ দিম। এন ডি এ দিম, খালি এন ডি এ কা কাৰনে মানে কি হ'য়, মোৰ এইজ লিমিত্‌টো হেৰি হৈ যাব। বেছি হৈ যাব। মানে, নাইনটিন পইণ্ট ফাইভৰলৈকে এইজ থাকে ন' ত' এতিয়াটো মোৰ এই নৱেম্বৰত নাইন্‌টিন হৈ যাব। তাৰপিছতটো মানে হাৰ্ডলি- টা আইটেম থাকিব। আৰু এন ডি এ টো মানে অলপ টাফ হ'য় এক্সামটো এটা আইটেমতোটো একদম মানে বিলকুল নহ'ব আৰু মই নিজে জানোঁ। কিমান কেপাবিলিতি আছে মানে মোৰ
যে এটা আইটেম্‌টো এতিয়া নহ'ব। টো নেক্স যোনটো ডিফেন্স এৰিয়া আছে নহ'য়, ডি ফ্ৰেন্সটো মানে এনেও যাব পাৰি ন'? যোনটো মানে দৌৰি পেলাই যে যায়, এনে আ মানুহ বিলাক- বুজিছে ন'? কোনটো কৈছো এইবিলাক। যোনটো মানে, এইটো এটো তু এইবিলাকটো, মানে এইবিলাক সৰু সৰু পষ্টটো মানে- ডাঙৰ ডাইৰেক্ট মানে এনেকুৱা কেপ্টেইন, লেফ্‌টেনেণ্ট এইবিলাক হ'বলৈ মানে এন ড এ থাকে আৰু এটা চি ডি এচ থাকে। এন ডি এ মোৰ এইজ লিমিট গ'ল এতিয়া নেক্সট চি ডি এচ আছে যাৰ কাৰণে মানে গ্ৰেজুৱেচনটো হেৰি লাগিব ত' সেইকাৰণে গ্ৰেজুৱেচনটো কৰি আছো আৰু।
কৰি থোৱা এনেও গ্ৰেজুৱেচনটো তোমাৰ বহুতৰ মাজতেই লাগে।
আজি-কালি আৰু মিনিমাম এ কোৱালিফিকেশ্যন টুৱেল্ভ পাছ নহয়। আজি-কালি গ্ৰেজুৱেচন বনাই দিছে আৰু।
উম, সেইটোৱে তোমাৰ এনেই নৰ্মেলটো হ'লেও মানে, লাগেই চবতে।
ভইচৰ মাত নাই
ৰ্থাডগ্ৰেটটো মই তাকে ভাৱিছোঁ। যদি মই বেলেগ একো নপঢ়িলো। মানে, যদি বেলেগ কিবা পঢ়ো নীতত তেনেকে যদি পাই যাওঁ তেতিয়া ডিগ্ৰীটো বোলো, ডিষ্টেঞ্চত লগাই থম নেকি? কি
ত' সেইটোৱে। ত' চি ডি এছ দিম, চি ডি এছৰ কাৰণেও মানে, চি ডি এছত মানে আপুনি হেৰি পায় হা দুটা তাৰমানে তাৰোমানে- দুটা হেৰি থাকে - আপোনি এটা অ টি আই থাকে এটা আই এম এ, আই এম এ টো আপোনাৰ মানে, ৰ্পামেনেণ্ট হ'য় আৰু অ টি এ টো আপোনাৰ মানে, মেৰি টেম্পৰীয়ে হ'য়। টুৱেল্‌ভ টু ফ'ৰটিন মিনিটচ্‌।
হোঁম, হোঁম, হোঁম
মানে, অ' টি এ ৰ কাৰণে ইমান হেৰি নাই মানে, তাৰ কাৰণে মেথচ্‌-চেথচ্‌ সিমান নালাগে। খালি, আই এম এ ৰ কাৰণ যোনটো পাৰমানেণ্ট হ'য় তাত আপুনি মেথছ্‌, কেমেষ্ট্ৰি এইবিলাক লাগিব। অলপ অলপ মানে আৰু মানে, আৰ্‌ এয়াৰফৰ্চ আৰু নেভিত যায় তাত বেছি লাগিব। খালি, আৰ্মিত যায় মানে, অলপ অলপ বেচিক্সটো জানিব লাগিব। দিব আৰু।
আচ্ছা, তেনেকুৱা ন'?
উম, আৰু জানিব নে আপু পাৰ্মেনেণ্ট কৰিলে আপুনি পিছত হেৰিও পাব, পেঞ্চন পাব, ফ্ৰী পিছ, হেল্থ কেয়াৰ পাব। এইবিলাকো পায় মানে, টেম্প্ৰৰিলি কৰিলে নাপায়। পেঞ্চন- চেঞ্চন নাপাব আপুনি।
আচ্ছা, আচ্ছা। মই তেনেকে একো ভৱাই নাই। তুমি মোতকে চোকাহেচোন?
আ, এইবিলাক আৰু দুই -তিনিটা কথা জানি গ'লে, চোকা হৈ গ'লেটো আৰু। আজিকালি আৰু মানে চাকচেচফুল আজিকালি আৰু চাকছেছ মানুহবিলাক চব দেখোন হেৰি এই কি কয় ইউটিউবাৰৰ মটিভেশ্যনেল স্পীকাৰ। মন।
হুমহ। চ'চিয়েল মিডিয়া বেছি পাৱাৰ হৈছে আজিকালি।
হা।
চচিয়েল মিডিয়াৰ পাৱাৰে বেলেগ কথা এটা কলে ভাইৰেল বা ভিডিঅ' কৰি আপলোড কৰা হয়। হয় আজিকালি।
আজিকালি তাকেইেতটো আৰু আজিকালি তাকেতো অলপ অলপ সৰু কথাতে কিছুমান কেমেৰা ওলাই দিলেই মানে ডাঙৰ ডাঙৰ। এচা এইবিলাকৰো ফাটি যায়।
সেইটোৱে ছচিয়েল মিডিয়াৰ পাৱাৰ বহুত বাঢ়ি গৈছে আজিকালি কবলৈ গলে। মোৰতো সেইকাৰণে ছ'চিয়েল মিডিয়া আজিকালি ইউজ কৰিবলৈ মানুহ ভালেই নালাগে।
তুমিতো টপৰ মানে এইবিলাক ক'ত নো চলাবা এইবিলাকৰ পৰা দূৰত থাকিব লাগে।
ইমানো ইনচালট দিয়া ভাল নহয় মানুহক।
আৰে ইনচাল্ট কত দিছো ৰিয়েল কথা কৈ আছো মই ফেক কথা কোৱা মানুহ পাইছ নেকি?
উম হব দিয়া ঠিকে আছে। মুকেই ইনঞ্চালো দিব পাৰা বেলেগৰ পাৰা জানো সেইকাৰণে। বেলেগে তোমাৰ সেইকাৰণে কল ৰিচিভ য়ে নকৰে পিকাবে নকৰে মই কৰোঁ যে হম।
উ উ হা।
হুম এতিয়া সে বুলি নকৈ কি বুলি কব। মা দেউতা হতৰ ভাল?
মা দেউতাহতৰ ভাল।
উম। তোমাৰ ঘৰৰ পিনে নাহা নেকি তোমাকতো মাতি মাতিয়ে আমণি লাগিলে।
মানে উ। মানে ভয়োগে এয়া আপোনাৰ ঘৰত ভয়ে লাগে আপোনাৰ ঘৰত গৈ বহি থাকে মোকো বহাই পেলাই পৰাই দিলে মাথাটো গৰম হৈ যায় ন।
অ চাতাপ মই তেনেকুৱা ট্ৰিট নকৰো আৰু মোক তুমি যেনেকে গৈছ। মই টোৱেন্টি ফৰ ছেভেন পঢ়িয়ে থাকো মই দুই তিনি ঘন্টা মান পঢ়ো বছ ইমানেই।
তোমাৰ তোমাৰ দৰে নহয় আৰু ৰাতি দুটালৈকে পঢ়া।
আমি দুটাৰ লগত ৰেংক বজ কৰো গেম খেলো।
উম হ'ব দিয়া মিছা কথা মুখতে মাৰি দিয় আৰু।
উম উম হলেই আৰু। অ আজিকালি গৰম দিছে নাই সেই পিনে আৰু হা। কি?
গেম খেলা বেমাৰ ইমান ৰাতিলৈকে।
এইবিলাক চলি থাকিব আৰু।
পঢ়াত এফেক্ট পৰিব হেল্থতো এফেক্ট পৰিব চবতে পৰিব। ক্লাছ বিশেষ বিশেষকে মানে পেৰেন্ৰ টেনচন হয়।
সেইটোৱে ত ডিফাৰেন্ট আছে ন মানে টপাৰ মানুহে চব বিলাক জানে। আমি একো নাজানো ন।
নহয়, অ মই ৰিচেন্ট তোমাৰ তিনটা লৈকে ৱেব চিৰিজ চাই আছিলো, শেষে নহয় ৱেব চিৰিজ তা ইমান দীঘল দীঘল থাকে। তাৰ মানে ফিনিছ কৰো বুলি উমহ চাই আছিলো।
ত ফাদাৰে দেখি পালে ৰাতিয়ে মোৰ জিজি যাঝাৰ হৈ গৈছে।
কি চাই আছিলি কোনটো ৱেব চিৰিজ?
হেৰি চাইছিলো কি জানো নামটো পাহৰি থাকিলো। এই তোমাৰ মই চাই পিনে তোমাক হোৱাটছআপত দি আছো দিয়া।
আচ্ছা, আচ্ছা হ'ব বাও।
আহিবা আৰু ঘৰলে মাতিটো আমনি লাগিলে, তোমাক তামোল পাণ দিব লাগিব হুহ।
হেই তামোল-পাণ নহয় প্ৰাইভেট হেৰি এটা পঠাই দিয়ক মইতো কৈছো। নহয় হেলিকপ্টাৰ এটা উঠাই দিয়ক। প্ৰাইভেত জেট এয়াৰপৰ্ট লাগিব। এই লেণ্ড হৈ যাব।
তাকে তাকে হেৰি মই আম্বানী জিয়েক জানো?
অ ছাৰ, মোক মাতি আছে লগৰ গেম খেলিব। পাতিম আৰু কেতিয়াবা কল বেক কৰিম আৰু।
হ'ব দিয়া, হ'ব দিয়া। নিজৰে এতিয়া পঢ়িবলৈ টাইম‌ হৈছে হুহ। এয়া হ'ব।
উম, হ'ব দিয়ক।
বাই।
বাই।